হা উম চ হয় গই বেয়া লাগি আছে
কিয় বেয়া লাগি আছে
অ মেকুৰীটো লাগে
মেকুৰীতো লাগে
অ মানে আইতাই আজি মই আইতাক শূন্য মানে মই আজি এটা লগ পাইছিলো হা লগ পাই কেনে আই তাই কৈছে যে এজন ঘৰত মানে এজনী আনন্টি টাইপ কোনবা এটা মানুহ আছে তঁহতৰ ফেমিলি আছ ছোৱালী এজন আছে তাতে বোলে মেকুৰীটো দি আহিব কিন্তু সেইটো এ কিবা এটা ফ্লেটত থাকে বুলি কৈছে তহতে কি সেনেকা বয়া নহয় যে মালিক কেনেকা খেদাইও দিব পাৰে যদি মালিকে এনেকা ভাল নাপায় পায় তাৰ পিছত তই সি তটো লবাৰীৰ ওচৰত যাব
অ মালিকে খেদি দিলে আকৌ লাভাৰি হৈ যাব ন ঠিক ঠিক
অ উ
তাপিছত মালিকে খেদি দিলে মালিক খেদি দিলে লাভাৰিস্থ হৈ যাব লাবাৰিছৰ এই এশটা প্ৰাণী কি হব এইটো তই ভাবিব লাগিব হয়ে নহয় সটো ভবা কথা এটা
হয় মালিকে এইটো কথা কিয় ভাবিব আকৌ
অ নহয় সেইটোত তই ভবা কথা ন এইটো এইটোতো তই ভবা কথা নে নহয় তই ভবা কথা এইটো
তোৰতো অকল মন নহয় আইতাও ভাবিছে যে সেনেকা দিব নোৱাৰি কাকো যাকে তাকে এনেকৈ ত' আৰু এজনী আৰু এজন আৰু এজনী আইতা এজন আছে আইতা আইতা নহয় এই স্বগী এজন আছে তহতৰ মানে গুত্তে তাত এই বহুত মেকুৰী আছে আৰু তহঁতৰ এ কি কয় বহুত ডাঙৰ জোগা মেকুৰীৰ কাৰণে জোগাটো বনাই থয়ডিছিলে মানে এ চেল্টৰ ক'ব পাৰে
জোগা মানে অলপ ডাঙৰ জাগা মানে ৰুম জোগা নে সেলটৰ জেগা নে
উ নহয় দি বাইিৰয় বহুত ডাঙৰ চেলটাৰ টাইপ হয় ত অকল তাতে মেকুৰী আৰু বহুত ডিচিপ্লিনো মানে একদম ভালকে ৰাখে মেকুৰীকেইটাক চাই এতি যদি তহঁত তাতে আৰু জাগটো টো বহুত দূৰ হব ইয়াতেতো নহ'ব তোমাক টো মই তাত দেখা নাপাম ত মোক বহুত বেয়া লাগে
দেখা নাপালেতো কান্দো কান্দো হৈ যাবা
কন্দিটো এতিয়াও আছোঁ মই
কিয় কান্দি আছা কান্দিলে মানুহৰ চকু পানীটো লষ্ট হয় চকু পানীটো লষ্ট হ'লে মানুহৰ ইলেক্ট্ৰলাইট টো গম পাইছা ইলেক্ট্ৰলাইট খতম হলে মানুহৰ বহুত দিগদাৰ
হ'ব হ'ব হ'ব অ তইতো হেডফোন কানেক্ট কৰি থৈ দিছ নেকি এ নাই ন ঠিকে আছে অকে
অ কাণত লগাইছো কিয় এনে কিয় সুধিলি
বাল মে মানে হেই কি কই হে কিবা মাততো অলপ মাজে মাজে কমি যায় অলপ বাঢ়ি যায় সেনেকে
সেইটো মানে মোৰ ফোনটো বহুত উচ্চ লেভেলৰ ফোন হয় সেইকাৰণে হয় ত এইটো মানে এটা ত কি বিচাৰ বুলি ক'ব পাৰি
অ হয় বাৰু হয় হয়
কেতিয়াবা মানে ফোনটো সাতৰ পৰা পৰি গ'লে ফোনটো দুই টুকুৰাও হৈ যাব পাৰে কিন্তু মোৰ ফোন টো মানে অলপ ভাল সেইকাৰণে দুই টুকুৰা নহয়
তই ইমান বাৰ পেলাইছ ফোনটো ভাগ্য ভাল তোৰ হাতত যে চলি যে আছে সেইদিনা
আৰে নহয় মানে মোৰ চলিবলে মোৰ মানে মানুহটো লক্ষী নাই হেইয়ে
এএ বৰ তাৰ কথা লক্ষী বোলে উ কথা হয় বাৰু অলপ অঁ
অ থেংক ইউ থেংক ইউ আমি মানে আপোনাক ধন্যবাদ বুলি কৈছোঁ
হয় হয় মা আপোনাৰ সুপ্ৰপাত ধই গৈছে গুহ
কি কৈছো আপুনি মোক
সু সুপ্ৰভাৱ
সুপ্ৰভাত এই আপুনি শুভ ৰাত্ৰিহে কব লাগে এতিয়া সুপ্ৰভাত
অ ন হয় বাৰু স পাদ দে
ত
ন
ত ধন্যবাদ কৈছো তাপো এই কুকুৰৰ পোৱালি উ হয় হয় হয়
এ হব
হ সেয়াই আৰু
অ তোনি ত বহুত ভাল হয় সিকেইদিন আকৌ বিয়া চোৱা নাই ন তই আকৌ নামাটা বিয়া হ খোজোৱা নাই
খাবা যা মে্কচিমাম এ তাত যে মানে মাতা মানে কি আমি মানে বিচাৰো কি কেতিয়াও খানাটো খতম নহয় নাই এতিয়া এই ফাগুনৰ মাহ টো গ'ল নহয় সানে বিয়া কোও নাপাতে এতিয়া মানে বিয়া কোনে পাতে মনে দেউৰী চেউৰি থাকে সেইবিলাকে বিয়া পাতে মানে অসমীয়া নোহোৱা মানুহ বিলাক মানে জনগোষ্ঠী সিহঁতে এতিয়া বিয়া পাতাৰ সম্ভাৱনা বি থাকে
বামৰে বাপ ময় বুজি মনে একো কথা
নিজৰ অসমীয়া মানুহবিলাকে এতিয়া বিয়াানো নাপাতে
উম
এতিয়া মানে সেইজনো সময় থাকে ন কুন্দিলিটো চাই ন সেইটো নহয় মানে
হয় বাৰ গ্ৰহণ ছত্ৰ একদম
অ ন ন
নহ হয় হয়
কথাটো এতিয়া মনত পৰা নাই।
কিয় মনত পেলাই আছে।
অ এনেকে কৈ পেলাই মই আকৌ মনত পেলাই দিওঁ নহয় এইটোয়ে বহুত বেয়া কথা এই এটা যে কুকুৰ আছিল যে মই যে আনিছিলো আমাৰ ঘৰত। মনত আছা নাই অ তাই ক্ষীণাই গৈছিল অ ব্লেক কালাৰ যে আৰু তাই সতটো ৰেড। কালাৰ তিনি একদম ধুনীয়া ধুনু ধুনু লাগে।
হে ই অকেইটা বিছ
কালাৰ এটা হোৱাইট কালাৰ কুকুৰ আৰু লাগে কি দু লাইত।
অহ
বিশছব চপ চ মানে হেৰি ব্লেক কালাৰবোৰ লাগে মানে নাই
অ হে এটা কুকুৰৰ এৰি আছে। বড এটা আছে মই মনতে পাহৰি গ'লো যোনটো মোৰ বহুত ভাল লাগে এই কি ক। সোণৰ কলাৰ ৰ।
অ বন বন নিটিব পাৰি
অ এই ত ইমান ভ্মো খুবে কুকুৰটো বহুত ভাল লাগে এনি টাইম এনজয় কিন্তু বছৰ আলচিও।
টুইন টুইন বুলি কয় ন,
এ যে তই একে নেকি অ মই চালছিল দিচোন
আলচি বিছ অল এভৰি ৱান ইজ আল। উ আলচি মানে চব আজিকালি সকলো মানুহ মই আজিকালি আলচি বুলি কৈছে আপুনিও কম আলচি নহয়
ব ৰ মই আছে নস মোৰতো কালি কলেজ যাবই এলা লাগি আছে। এতিয়া ইমান গৰমত। মসষ্ট গৰম দিছে তো।
শুনক আলচি হলে মানুহৰ কাম কেতিয়াও নহয়, বুজিছে
বতিছোৱাৰ আৰু
আলচি হব নালাগে সদায় মানুহে সোনকালে উঠি কামত কৰিব লাগে কাম বন কৰিলে ভাল পঢ়া শুনা কৰিলে ভাল। সদায় ৰাতিপুৱা গা ধোৱা সূৰ্য্য প্ৰণাম কৰিব লাগে সেইটো আৰু ভাল তেনেকে মোক মোৰ মায়ে
উম
হয় আৰু
অ
সেইটোৱে ভাল কথা এইটোতো হানড্ৰেড পাৰ্চেণ্ট ভাল কথা হৈ গল
হয় হয় মানিচো হয় বহুত ভাল প
এইটো ভাল কথাটো মই এটা আপ কৈছো আপুনি এইটো
উ পালন কৰিম
পালন কৰাটো উচিত
হয় হয় মই বাৰু নকৰো এইটো কথা কাৰণ মোৰ হিচাপত নহয় সিক উদদাৰ ন হয়
কি মানে এইবিলাকতো
মানে তোৰ হয় মই এনেকাই
অ এনেকে হলেতো বেয়া হৈ যায় ন
অ মই ক মোক কতছে আপুনি নিজকে ঠিক কৰকচোন
হয় হয় এইটো মই চেষ্টা কৰিম বুলি ভাবিছোঁ
হয়
সদায় সদায় তিনিবাৰ তিনিবাৰ গাত ধুই আছে এই কেইদিন
অ আৰাম না হ'ব দে দে
পাৰে মনটো ভাল লাগিলহেঁতেন
উম কাৰো বিয়ায়ে নাই
বিয়াখন পাতিব লাগিছিল
উম অ শুন ন এই এক মাহে দুই মাহ মান হ'ল দেহা এয়া আমাৰ ওচৰত এটা ফাংচন পাতিছিল তই গম পাইছ নে নাই হা গম নাপাও
নাপাম
মোৰ মা যে যোৱা কথা আছিল নগ'ল।
অ-' অ'
আৰু কমিটিৰ মানুহ বিলাক ন। তাতে নাচিছে আৰু বিহুৱেও আছেচোন সেইটো ঠিকে আছে।
উম।
আমৰ যে চাইদৰ আন্টিটো আছে। মনত আছে।
হয়- হয়
বেলেগ ডান্স কৰিছে জানা,
ৱা একদম ডেন্স নেকি!
ডেন্স মানে তো ভালো আৰু এনেকা ডেন্স। কৰিছে মানে হা?
উ কেনেকুৱা ধৰণৰ ডান্স?
মই এইটো কি ক ' অলপ মানে সেইবোৰ ভাষা নহয় মানে কি কয়।
হয় নি ভাষা টো একদমেই নাই নেকি?
একদমেই নাই বাদ দে এইটো কথা এই এইটো সেই ভাল নহয় কথাটো।
সৰুতে ময়ো নাচিছিলো বহুত নাচিছিলো।
অ ' তই তোৰ একদম বাপৰে একদম কলা কৈছে পিন্ধে ক'লা টুপী অলপ দেখিছো। তোৰ লগত এইও আছিলে আমাৰ ক্লাছৰ এজনী ছোৱালী আছিলে চাপৰকে। অ তাৰপিছত মই ভাবিছো ইটো ড্ৰেছত আৰু এজনী কোন জনী ছোৱালীক ডিগ্ৰী দিলে আমাৰ ক্লাছত?
মই আগতে আমাৰ যে প'প কালচাৰৰ চবচে এইটো জানো ন! উম। হ'বলে বহুত মন আছে। উম'
উম'
কিন্তু এইবিলাক বহুত
অ '
এইবিলাক একচেপ্ট নোহোৱা কথা মানে।
হয় বাৰু টোপনি লাগি আছে। কিয়
টোপনি লাগি আছে কেনে টোপো টোপো লাগি আছে টোপো টোপ লাগি আচে বাপ ৰে বা ভোকো লাগি আছে টোপনিও লাগি আছে।
শৰ্ৱৰ্মা
মোৰ অ আৰ এছ খাৱলৈ মন গৈছে এতিয়া
মোৰ তাত অ আৰএছ আছে লৈ আনিম দে মই তোৰ কাৰণে হয় ঐ দেই হ'ব দে
অ দে দে হ'ব দে
আহ